দ
হেল্ল' বন্ধু
আজি আমাৰ কথাৰ বিষয়টো হ'ল গছ গছপুলি ৰোপন ন গছপুলি ৰোপণৰ বিষয়ে যে যেতিয়া আমি এ আলোচনা কৰো তেতিয়া এইটো কেৱল এটা সাধাৰণ বিষয় বুলি। এ ভাবিলে ভুল হব। আচলে এইটো আমাৰ জীৱনৰ লগত গভীৰভাৱে জড়িত। এটা বিষয় মই সদায় ভাবো আমি যদিও অলপ সময় উলিয়াই নিজৰ চাৰিওফালে চাই থাকো তেন্তে স্পষ্টকৈ দেখিম যে আগতে যিমান গছ আছিল এতিয়া তাত বহু কমি গৈছে এইটো কেৱল নগৰ অঞ্চলতে নহয় গাঁও অঞ্চলতো দেখা যায়। মানুহে ঘৰ বনাবলৈ পথ বনাবলৈ বা অন্য উন্নয়নৰ কামৰ বাবে গছ কাটিছে কিন্তু তাৰ বিপৰীতে নতুন গছ ৰোপন কৰাৰ পৰিমাণ একেবাৰে কম। ফলত পৰিৱেশৰ ভাৰসাম্য লাহে লাহে ভাঙি গৈ আছে। গছপুলি আমাৰ জীৱনত বাবে কিমান গুৰুত্বপূৰ্ণ সেইটো আমি। সেইটো যদি আমি গভীৰভাৱে, নাভাবোঁ তেন্তে এয়া আগন্তুক। সময়ত, এ ডাঙৰ সমস্যা হ'ব পাৰে। গছবোৰ আমাক হয় কেৱল অক্সিজেন। এ, দিয়ে দিয়েই নাথাকে, ই আমাৰ মানসিক শ-শক্তিৰ বাবেও। অতি প্ৰয়োজনীয় গছ থকা ঠাইত বতাহ ঠাণ্ডা থাকে শব্দ কম হয়। আৰু মানুহৰ মনটো সজীৱ হৈ থাকে। উম', আজিৰ ব্যস্ত জীৱনত এইটো বহুতো গুৰুত্বপূৰ্ণ, তুমি এই বিষয়ত কি কবা?
হয় তুমি একেবাৰে সঁচা কথাই কৈছা। গছপুলি ৰোপণৰ প্ৰয়োজনীয়তা এতিয়া। আগতকৈ বেছি বাঢ়িছে বৰ্তমান সময়ত। যি ধৰণে জলবায়ু পৰিৱৰ্তন হৈছে। তাৰ বাবে গছবোৰ এটা প্ৰাকৃতি প্ৰাকৃতিক সমাধান হিচাপে কাম কৰে উদাহৰণস্বৰূপে। গছবোৰ বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে। যিটো গ্ৰীণ হাউচ গেচ হিচাপে গ্লোবেল ৱাৰ্মিং বঢ়ায়। যদি গছ নাথাকে তেন্তে। এই গেছবোৰ, বায়ুত বেছি পৰিমাণে থাকিব আৰু। তাপমাত্ৰ বেছি। সে বাঢ়িব, ইয়াৰ ফলত। বৰফ গলি যাব পাৰি, সমুদ্ৰৰ পানীৰ স্তৰ। পঢ়িব পাৰি আৰু বহু ঠাই। পানীত ডুবি যাব পাৰি, এইবোৰ সমস্যা আমি আগত। তেই কিছু কিছু দেখি আহিছোঁ। সেয়ে গছ ৰোপণ। কেৱল পৰিৱেশ। বচোৱাৰ বাবেই নহয়। মানুহৰ অস্তিত্ব ৰক্ষা কৰাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। গছবোৰ বৰষুণৰ দ্বাৰা। নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। বৰষুণৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাটো সহায় কৰাৰ লগতে। য'ত গছ বেছি থাকেই, তাত সমা ধাৰণত। সাধাৰণত বৰষুণো সঠিক ভাৱে হয়, কিন্তু। য'ত গছ নাই, তাত খৰাং বা। অতি বৃষ্টি, দুয়োটা সমস্যা দেখিবলৈ পোৱা যায়। তুমি এইটোক লৈ কি কবা?
অ হয়, এইটোয়ে একেবাৰে সত্য, গছপুলি ৰোপণৰ লগত। হয়, এইটো একেবাৰে সত্য। গছপুলি ৰোপণৰ লগত, এ মাটিৰ সুৰক্ষাৰো গভীৰ সম্পৰ্ক আছে। গছৰ শিকৰবোৰে মাটি, মজবুতকৈ ধৰি ৰাখে। যেতিয়া বৰষুণ হয়, তেতিয়া পানীয়ে। মাটি ধুই নিয়াৰ পৰা গছবোৰে। ৰক্ষা কৰে, যদি গছ নাথাকে তেন্তে পোহৰৰ মাটি সৰি পৰে। ভূমি অহ', ভূমিষ্ঠস্থ হয়, আৰু বহু মানুহ ক্ষতিগ্ৰস্ত হয়। এইবোৰ ঘটনা আমি, প্ৰায়ে সংবাদত দেখিয়েই থাকোঁ। সেয়ে গছবোৰে কেৱল পৰিৱেশ নহয়। আমাৰ জীৱন, আমাৰ সম্পত্তিও সুৰক্ষিত কৰে। তাৰোপৰি গছবোৰে শব্দ দুখন কমোৱাটো সহায় কৰে। নগৰ অঞ্চলত যান-বাহনৰ শব্দ বহুত বেছি হয়। কিন্তু গছ থকা ঠাইত সেই শব্দ কিছু পৰিমাণে কমি যায়। এইটো মানুহৰ মানসিক অহ, ব্যৱস্থাৰ বাবে বহুতো উপকাৰী, গছবোৰে ধূলি আৰু বিষাক্ত পদাৰ্থ, এ শোষণ কৰি বায়ু পৰিষ্কাৰ কৰি ৰাখে। যদি আমি এ এইবোৰ কথা বুজি পাওঁ। তেন্তে গছ ৰোপনৰ প্ৰতি আমাৰ মনোভাৱ সলনি নহ'বই। তুমি কি ক'বা, এই বিষয়ত?
হয়, মই ভাবোঁ গছ পুলি ৰোপনৰ এটা ডাঙৰ দিশ হৈছে সামাজিক দায়িত্ব।
আমি প্ৰায়ে কওঁ যে আমি সমাজৰ বাবে কিবা কৰিব লাগিব। কিন্তু সঁচাকৈয়ে সহজ উপায়টো হৈছে গছ ৰোপন কৰা। এইটো এনেকুৱা এটা কাম যিটো সকলোৱে কৰিব পাৰে, সৰু ডাংঘৰ, গাওঁ বা চহৰ সকলোতে। যদি প্ৰতিটো পৰিয়ালে বছৰত দুটা বা তিনিটা গছ ৰোপন কৰে তেন্তে কল্পনা কৰা যায় যে কিমান গছ বাঢ়িব আৰু এইবোৰ গছৰ লাভ। আগন্তুক বহু বছৰত পোৱা যাব। এইটো এক প্ৰকাৰৰ বিনিয়োগ। কিন্তু বিনিয়োগৰ লাভ কেবল টকা পইচাত নহয়। সুস্থ জীৱনত পোৱা যায়, ইয়াৰ লগতে গছবোৰে জীৱ-জন্তুৰ বাবে আশ্ৰয়স্থল। হিচাপে কাম কৰে। পখিলি, জন্তু, পোক-পতংগ এইবোৰ সকলো গছৰ ওপৰত নিৰ্ভৰ কৰে, যদি গছ নাই হয়, তেন্তে এইবোৰ প্ৰাণীৰ অচিত বিপদত পৰি যাব। তুমি এই কথাটোলৈ কি কবা বুলি ভাবিছা?
হয়, তুমি যি কথাটো ক'লা সেইটো খুবেই গুৰুত্বপূৰ্ণ। আমি প্ৰায়ে মানুহৰ কথা ভাবোঁ কিন্তু অন্য জীৱবোৰৰ কথাও ভাবিব লাগিব। গছবোৰেই হৈছে এটা পূৰ্ণ পৰিৱেশ ব্যৱস্থাৰ মূল। ইয়াৰ বাহিৰে গছবোৰে আমাক অৰ্থনৈতিকভাৱেও সহায় কৰে। বহু মানুহে গছৰ পৰা আয় কৰে, ফল বিক্ৰী কৰি কাঠ ব্যৱহাৰ কৰি বা ঔ-ঔষধি গছৰ ব্য-ব্যৱসায় কৰি। সেয়ে গছ পুলি ৰোপন কেৱল পৰিৱেশৰ বাবে নহয়। ই অৰ্থনীতিক উন্নয়নতো সহায় কৰে কিন্তু এইবোৰ লাভ পাবলৈ আমি ধৈৰ্য ৰাখিব লাগিব কাৰণ গছ বাঢ়িবলৈ সময় লাগি- এইটো আহ তৎক্ষণাতে লাভ নিদিয়ে কিন্তু দীঘলীয়া সময়ত বহুতো উপকাৰ দিয়ে। এইটো মানুহে বুজিবা লাগিব। যে গছ এটা ৰোপন কৰিলে যে কিমান সময় লাগে। এটা গছ এটা ডাঙৰ হবলৈ দচ ৰ পৰা বিছ বছৰ সময় লাগি যা। ত' মানুহে সেইটো যত্ন লব লাগিব। সেইটোৰ বাবে ৰখিব লাগিব, যাতে তেওঁলোকে কিবা উপাৰ্জন কৰিব পাৰে এবং আ গছটোৱে য তেওঁলোকক কিবা লাভ কৰি দিয়ে। তুমি এই বিষয়ত কি কবা?
হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, গছ ৰোপন কৰাটো সহজ কিন্তু তাক জীয়াই ৰাখিবলৈহে বৰ যত্ন লবলৈ লাগে। আৰু সেইটোৱে মানুহে বৰ কঠিন পায়। বহুত তে কোনো অনুষ্ঠানত গছ ৰোপন কৰি বহুতো অনুষ্ঠান গছ ৰোপণ কৰি কিন্তু ছবি তোলে কিন্তু তাৰ পিছত সেই গছবোৰৰ খবৰ নলয়। সেই ফলত বহু গছ এনে শুকাই যায়। সেয়ে আমি যদি গছ ৰোপন কৰোঁ। তেন্তে তাৰ যত্ন লোৱাটো আমাৰ দায়িত্ব। শেখ হব লাগে। নিয়মিত পানী দিব লাগে আ গৰু বা অন্যয় জন্তুৰ পৰা ৰক্ষা কৰিব লাগে আৰু কেতিয়াবা মাটিও সলনি হব পাৰি। সেইও সলনি কৰিবলৈ লাগে। আৰু ভাল মাটি দিবলৈ পাৰে। লাগি যদি মাটিটো বেয়া থাকে তেন্তে তাতে উৰ্বৰত শক্তিটো কমি যায়, আৰু এই উৰ্বৰতা শক্তিটো কমি গ'লে তাতে গছ পুলিবোৰ ভালদৰে জীয়াই উঠিব নোৱাৰে। আৰু এইবোৰ সৰু সৰু কাম। কিন্তু এই গছটোক জীয়াই ৰাখে। যদি আমি গছ ৰুপ বলক এটা দীৰ্ঘ মেধিয়া দায়িত্ব হিচাপে লও। তেন্তে তেতিয়াহে সঁচাকৈ লাভ পাম। তুমি কি ভাবা এইটো লৈ?
হয়, বাৱ তুমি ঠিকে কৈছা। মই ভাবো চৰকাৰ আৰু বিদ্যালয়সমূহেও এই ক্ষেত্ৰত ডাঙৰ ভূমিকা লব পাৰে। যদি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত গছ ৰোপনৰ অভ্যাস গঢ়ি তোলা হয়। তেন্তে এ সিহঁতে সৰুৰে পৰা এইটো শিকিব। উদাহৰণ স্বৰূপে প্ৰতিটো ছাত্ৰক এটা গছ ৰোপন কৰিবলৈ পোৱা যাব পাৰে, আৰু তাক যত্ন লবলৈ উৎসাহিত কৰিব লাগে কৰিব পাৰে। এইটো এটা শিক্ষামূলক কামো হব, আৰু পৰিৱেশৰ বাবেও উপকাৰী হব। ইয়াৰ লগতে চৰকাৰে অধিক গছ ৰূ পনৰ কাৰ্যসূচী লব পাৰে, আৰু মানুহক উৎসাহিত কৰিব পাৰে। লগতে চৰকাৰে মানুহক বুজাব পাৰে, যে গছ ৰোপন এটা কিয় আমাৰ বাবে দৰকাৰী। আৰু ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিকোৱা হব যে, গছ ৰোপন কেনেকই কৰিব লাগে, কিয় কৰিব লাগে, আৰু ইয়াৰ কি কি ভাল হব পাৰে, লগতে আহ বিদ্যালয় এটা পদক্ষেপ লব পাৰে। যে তেওঁলোকে প্ৰতেক সপ্তাহে এটাকৈ ক্লাছ ৰাখিব পাৰে। য'ত গছ ৰোপনৰ বিষয়ে শিকোৱা হ'ব। গছ ৰোপন কিয় দৰকাৰ, আৰু গছ ৰোপন এটা কৰাৰ পাছত তাক কিমান সময়ত কিমান যত্ন দিয়া দৰকাৰ তাক কোনটো কোনটো সাৰ দিলে ভাল হ'ব, তাক কূট-পতংগৰ পৰা বচাই ৰাখিব পাৰে কি কি ব্যৱস্থা ল'ব পাৰি। সেই সকলোবোৰ জনা দৰকাৰ, গছটো ৰোপন কৰিলেতো নহব। আমি গছটো কেনে দৰে যত্ন ল'ম গছটোৰ বিষয়ে আমি কিদৰে ভাল ভাবিম যে, গছটোৱে আমাক ভৱিষ্যতৰ এটা ভাল এটা মূল্যবান কাঠ দিব, আৰু লগতে আমাক ফল-মূল দিব, আমাক ভাল অক্সিজেন দিব। আৰু এই পৰিৱেশটো প্ৰদূষিত প্ৰদূষণৰ পৰা বচাই ৰাখিব। সেইবোৰ ভাবিবলৈ বা সেইবোৰ বিষয়ে জানিবলৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেক এ সপ্তাহতে এটাকৈ ক্লাছ এটা বিদ্যাললয়ত কৰিব লাগে। যিটো বিদ্যালয়ত বা চৰকাৰে এটা ব্যৱস্থা ল'ব পাৰে। তুমি ইয়াৰ লগতে আৰু গছ ৰোপনৰ বিষয়ে কি ক'ব বিচাৰিছা?
সময় তোমালোক একমতে, কিন্তু শেষত সকলো দায়িত্ব ব্যক্তিগত স্তৰত আহি পৰে, আমি যদি নিজে আগ বাঢ়ি নাযাও বা তেন্তে কেৱল চৰকাৰৰ ওপৰত সকলো এৰি দায়ী দিয়াতো সঠিক নহয়, আমি নিজৰ ঘৰৰ চাৰিওফালে খালী ঠাইয়ত বা গাঁৱৰ পথৰ কাষত গছ ৰোপন কৰিবলৈ পাৰো। এইটো কোনো কঠিন কাম নহয়, অলপ মন থাকিলেহে সম্ভৱ, আৰু যদি আমি নিজৰ বন্ধু-বান্ধবকো উৎসাহিত কৰো, এইটো এটা আনন্দ ল মই ৰূপত ৰূপান্তৰিত হ'বলৈ পাৰে। আৰু মই শেষত এই কথাটোক কবলৈ খুজিছো। যে গছপুলি ৰোপন কেৱল এটা কাম নহয় এই এটা দায়িত্ব, এটা অভ্যাস। আৰু এটা প্ৰয়োজন ধৰিবলৈ লাগে, ধন্যবাদ।
হয়। অ', ধন্যবাদ আজিৰ এই কথাটো বহুতো গুৰুত্বপূৰ্ন হৈ থাকিল।